হেল্ল'
অ হয় শুনিছেনে
অ', শুনিছোঁ, শুনিছোঁ, তুমি শুনা পাইছানে বাৰু ভালকে?
হয় হয় শুনি আছো
অহ কি কৰিছা
মই এয়া এনে অলপ বহি আছিলো তুমি
ময়ো আহিছোঁহে তুমি ভাত পানী খুৱাব কৰিলা নহয়
ভাত, পানী অ', এয়া খাই পেলাই উঠিছোঁ বাৰু।
আহ বাকী খবৰ কেনে
উম, খবৰ খাটি ভালেই, তোমাৰ ভাল নহয়?
অ মোৰো ভাল ভাল একদম বঢ়িয়া
অ হয়
তাকে বোলো বহুত দিন হ'ল তোমালৈ ফোন চোন কৰা নাই আজি বহুত দিনৰ মূৰত এই এটা বিশেষ বিষয় কথা পাতো বুলি ফোন কৰিলোঁ
অ', হয়, তাকে কি বিষয় বা
তোমাৰ আমি এতিয়া কথা পাতিবলৈ লোৱা বিষয়টো এনেধৰণৰ হব মানে এতিয়া জী জীৱনত মানে লক্ষ্য থকা প্ৰয়োজন নে অপ্ৰয়োজন মানে আমি তাৰ ওপৰতে কথা পাতি বুলি ভাবিছো মানে কেনে ধৰণৰ হ'ব বাৰু বিষয়টো
হয় হয় এইটো এটা বৰ ভাল বিষয় দেই ভালে হৈছে বাৰু
উম তেতিয়াহলে মই আৰম্ভ কৰিছো তোমাৰ এতিয়া এক প্ৰকাৰে ক'বলৈ গ'লে এটা জীৱনত মানে জীৱনত জীয়াই থাকিবলৈ লক্ষ্যৰ মানে একদম বহুত অতিকৈ প্ৰয়োজন মানে গম পাইছানে?
হয় হয় পাইছো
তুমি যেতিয়া এটা লক্ষ্য তোমাৰ থাকিব তেতিয়া তুমি জীৱনতটো জীয়াবলে মানে তুমি জীৱনতটো যে জীয়াইছা সেইজীয়া মানে মানে তোমাৰ মূল উদ্দেশ্যটো যেতিয়া লক্ষ্যটো
হয় হয়
আচলতে ক'বলৈ গলে কি হয় তোমাৰ এতিয়া এ নাওঁ এখন যে, পানীত চলিবৰ কাৰণে নাওঁখনক কি লাগে? বঠা লাগে হয়, নহয়?
হয় হয়
ঠিক তেনেদৰে আমাৰ জীৱনটো মানে জীয়াই থাকিবলৈ আমাক এটা লক্ষ্য লাগে আচলতে কাৰণ লক্ষ্য যদি নাথাকে, আমাৰ সেইটো জী-জীৱনে নহয় আচলতে।
হয় হয়
কেলে কৈছো এতিয়া তুমি চাব পাৰা দেই তোমাৰ এতিয়া ধৰি তোমাৰ তোমাৰ দেউতাই চাকৰি নকৰে দেই
উম। হয়।
তাৰপিছত তুমি যেনিবা এতিয়া তোমাৰ লক্ষ। লক্ষ্যয় এটা আছে যে মানে তোমাৰ সপোন এটা আছে, লক্ষ্যয় এটা আছে যে তুমি এদিন মানে এ। ভাল এজন পুলিচ বিষয়া হৈ পেলাই হ'বা মানে।
হয়। হয়।
উম। সেই পুলিচ বিষাজন হবলৈ হ'লে তুমি কিমান মানে তুমি কষ্ট কৰিব লাগি। থাকিবা আচলতে তুমি এ। তুমি নিয়মিত ভাৱে দৌৰিব লাগিব, মানে ফিজিকেল এক্সাৰচাইজ কৰিব লাগিব। তাৰ ওপৰি তুমি পঢ়া শুনা ভালদৰে কৰিব লাগিব। আৰু মানে কেনে কেনেধৰণে পুলিচ বিষ কেনেধৰণে থাকে সেই কথাটো তুমি জানিব লাগিব। ভালৰে তেতিয়াহে তুমি সেই তুমি মানে তোমাৰ নিজৰ লক্ষয়ো তুমি, উপনত হ'বগে পাৰিব আচলতে হয় নহয় বাৰু
হয় হয় সেইটো হয়।
ঠিক তেনেদৰে আমাৰ প্ৰতিজন মানুহৰে মানে লক্ষ্য থকাটো মই অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবো মানে
উম হয় হয়।
উম ত তোমাৰ ফালৰ পৰা তুমি কোৱাচোন অলপ।
আহ সেইটোৱে আচলতে মানে তোমাৰ প্ৰতিজন মানুহৰে জীৱনত। মানে কিবা এটা নহয় কিবা এটা হ'ব বিচাৰে। ধৰা কোনোবাই শিক্ষক হ'ব বিচাৰে। কোনোবাই চিকিৎসক বা কোনোবাই ভাল এজন ব্যৱসায়িক হব বিচাৰে।
হয় হয় হয়।
কিন্তু এই সপোনবোৰ মানে বাস্তৱত পৰিণত কৰিবলৈ হলে মানে জীৱনত এটা। স্পষ্ট লক্ষয় থাকিব লাগে লাগিব যে মই অ এইটোয়ে হম। লক্ষ্য়বিহীন মানে জীৱনত মানে তোমাৰ একো দিশ নাথাকে এতিয়া তুমি যি নাওৰ উদাহৰণ দি কলা তোমাৰ যদি নাও খনৰ কোনো দিশেই নাথাকে বা মই এইটো দিশতে যাম তেনেকুৱা যদি দিশ নাথাকে মানে তোমাৰ পানীৰ মাজতোতো এনেই নাওখন ঘূৰি ফুৰিব সেই তেনেকুৱা ধৰণৰ হয় আচলতে
উম, হয়-হয় একদম ভাল কথাাই কৈছা তুমি উম।
সেইটোৱে আচলতে মানুহৰ যদি জীৱনৰ এনকা লক্ষ্য খ নাথাকে সেই নাওখনৰ দৰে অৱস্থা হয় কিন্তু লক্ষ লক্ষ্য থাকিলে মানে মানুহে উম মানে কেৱল লক্ষ্য থাকিলেই নহব সেই লক্ষ্যটো পূৰণৰ বাবে মানে মানুহে কষ্ট কৰিব লাগিব।
কষ্ট কৰিব লাগিব হয়-হয় একদম উম।
জীৱনত মানে বহু খিনি মানে বাধা আৰু ব্যৰ্থতা আহিবই কিন্তু সেই মানে তোমাৰ লক্ষ্য থকা মানুহে মানে হাজাৰ বাধা হওক সেই বাধা সমূহ নেওচি কেনেদৰ মানে আগবাঢ়ি যাব পাৰি মোৰ মানে ধৰা সপোনটো কেনেকে ধৰা পূৰণ কৰিব পাৰি তাৰ প্ৰতি মানে চেষ্টা
চেষ্টা কৰিম হয়-হয় একদম ভাল কথা কৈছা তুমি, এতিয়া মানে কবলৈ গ'লে কি হয় এ তুমি এতিয়া মানে এটা কথা চাবা এ তোমাৰ যে এ মানে ধৰি লোৱা তোমাৰ যেনিবা একো লক্ষ্য নাই দেই অ, তুমি এতিয়া কলেজলৈ যাব লাগে গৈছা আহিব লাগে আহিছা। অ, তাৰ পিছত এনেই ওলাই মেলি য'ত ত'ত ঘুৰি ফুৰিছা লগৰ সমনীয়াৰ লগত, আহ তেতিয়া তোমাৰ কিন্তু তাৰ তাৰ পৰা তোমাৰ কিন্তু একো লাভ নহয় আক আচলতে। এ তোমাৰ তুমি যেতিয়া তোমাক যদি মানে লগৰ এটা মাতিলে যে এই বৈচোন সেইফালৰ পৰা আহোঙগে তুমি যদি লগৰ এটা গুচি গ'লা সেইটো কি কি হ'ব আৰু তোমাৰ মানে এ তুমি এতিয়া লোকে লোকৰ মতে তোমাৰ চলি থকা নিচিনা হব আচলতে তোমাৰ সেই তাৰ বিপৰীতে যেতিয়া তোমাৰ এটা লক্ষ্য হব সেই লক্ষ্ লক্ষ্যটো যেতিয়া থাকিব যে মোৰ হেৰি সেই লক্ষ্যটোত মই যেনে তেনে হ'লেও মানে উপনীত হবই লাগিব মানে তাৰ পৰা মই যিমান কষ্ট কৰিব লাগে সিমান কষ্ট কৰিম আৰু সেই লক্ষ্যত উপনীত হম বুলি মানে এটা মানসিকতা মানে গঢ়ি লব লাগিব আচলতে উম তেতিয়া তোমাক যেনিবা লগৰ এটাই মাতিলে যে বইচোন আমুকলে যাওঁ কিন্তু তোমাৰ তাৰ পিছদিনাখনে যেনিবা তোমাৰ একজাম এটা আছে দেই দেই ধৰি লোৱা তুমি যদি সেই এতিয়া একজামটোৰ কথা নাভাবি যদি সেই সমনীয়াটোৰ লগত যদি ঘূৰি ফুৰা য'ত ত'ত লগত যদি গুচি যোৱা সেইটো কি কথা হব তোমাৰ সেইটো মানে লক্ষ্যতো থকা নথকাই একেইটা কথাই হব আ আচলতে উম কিন্তু ল লক্ষ্য থকা ব্যক্তি এজনৰ জীৱনটো মানে একদম উম পুৰা আ মানে ভাল আৰু মানে উজ্জ্বল কিন্তু লক্ষ্যবিহীন লক্ষ্যবিহীন ব্যক্তি এজনৰ ভৱিষ্যতটো অন্ধকাৰ আকৌ সেইটো কথা গম পাইছা নাই তুমি এতিয়া যেনেদৰে মই প্ৰথমতে সেই পুলিচৰ চাকৰিৰ কথাটো উদাহৰণ দি ক'লোঁ ঠিক তেনেদৰে তুমিও ক'লা চবৰে লক্ষ্য বেলেগ বলেগ থাকে সেই সেই বাবে আমি সৰুৰে মানে যেতিয়া কেতিয়াবা আমি কথা এটা দুটা কথা জনা হওঁ তেতিয়াৰ পৰাই মানে আমি লক্ষ্যতো নিজৰ লক্ষ্য স্থিৰ কৰি কৰিব লাগে যে মই আমুক হম গে মই তামো ক হম লা গে লাগিলে সময়ে নিমিলাওক আৰু সেইটো মানে হলেও আমি তাৰ ওপৰত মানে কাম কৰি যাব লাগে আচলতে যেতিয়া আমি কঠোৰ মানে পৰিশ্ৰম কৰিম সেই পৰিশ্ৰমৰ ফল মানে আমাক ভগৱানে যেনে তেনে হ'লেওে মানে দিবই আচলতে
হয় হয় হেইটো হয়
ঠিক সেইদৰে সেইবাবে আমি মানে লক্ষ্যত উ মানে লজ্যতো মানে জীৱনত থাকিবই লাগে সেইটো কথা মানে স সকলো প্ৰতিজন মানে মানুহে সেই কথাটো চিন্তা কৰিব লাগে বা ভাবিব লাগে কাৰণ নিজৰ ভৱিষ্যত কথা আছে কাৰণ তুমি এতিয়া যদি তোমাৰ একো লক্ষ্য ই নাথাকে তুমি যদি জীয়াব লাগে য যদি অকল জীয়াই আছা জীৱনটোত সেইটো কি হ'ব সেইটো জীৱনে নহয় আচলতে হয় নহয় বাৰু উম ঠিক সেয়াই মোৰ ফালৰ পৰা কৈছো আহ তুমি কোৱাচোন আৰু দুই এষাৰ
অ হয় সেইখিনি তুমি আচল কথাখিনি কলাই এতিয়া তোমাৰ লই কথাষাৰ অৰ্থ এইটো নহয় যে মানে এ ধৰা তুমি এনেকে ভাবি ললা যে মই এ মোৰ এটা লক্ষ্য আছে মই এদিন পুলিচ অফিচাৰ এ ভাল পুলিচ বিষয়া হম কিন্তু তুমি যদি তেনেতে এনেকে ভাবি কেৱল কেৱল এনেকে ঘৰতে এনে বহি থাকা সেই তাৰ কিন্তু তুমি একো ভাল ফল নোপোৱা এতিয়া সেই পুলিচ অ উম পুলিচ বিষয়া জন হবলৈ হলে তুমি এ যিদৰে মানে তোমাৰ উ কাম খিনি নিয়মিত ভাৱে কৰি যাব লাগিব তেতিয়া হে আমি এজন মানে তোমাৰ সফলত মানে সফলতাটো মানে অ কি বুলি কয় এ সেই যোনটো তোমাৰ এইম থাকিব সেইটো মানে পূৰণ কৰাত মানে তুমি এদিন এ সফল আৰু আৰু মোৰ মতে কিন্তু জীৱনত মানে লক্ষ্য উম থকাৰ লগতে সৎ পথত আগবঢ়াটো কিন্তু সমানেই গুৰুত্বপূৰ্ণ
হয় হয়
অ হয় কিছুমান এ মানে ধৰা ভুল উপায় মানে লাভ কৰা সফলতাটো কিন্তু সেইটোত মানে বেছি দিন টিক
নি টিকি নাথাকে হয় হয় সেইটো আমি দেখিবলৈ পাইছো এতিয়া চকুৰ আগতে কিছুমান কথা ঘটনা সেইবোৰ ঘটিয়ে থাকে নহয়
অ হয় হয় সেইটো হয় মানে ধৰা কিন্তু মানে যোন খিনি স সততা ধৰ্য্য পৰিশ্ৰমেৰে যোনখিনি মানে লাভ কৰা মানে সন্মান বা সফলতা খিনি সেইখিনি কিন্তু স্থায়ী হয় আৰু এতিয়া তুমি উ যি মানে তোমাৰ সফলতাৰ বাবে তুমি যিখিনি কষ্ট কৰিব লাগিব এতিয়া উদাহৰণ স্বৰূপে আমাৰ যি থমাছ আফা এচন তেওঁৰ নামটোতো শুনিছা জোনে লাইট আৱিষ্কাৰ কৰিছিল ম লাইটৰ বাল্ব তেওঁতটো এশ বাৰে মানে বিফল হৈছিল কিন্তু সেই বিফলতা খিনি তেওঁ নেওচি তেওঁ এ এদিন এদিন মানে এশ বাৰ বিফল হোৱাৰ পাছততো কিন্তু তেওঁ এদিন নহয় এদিন সেই যি লাইটৰ বাল্ব আছিলে সেইটো এদিন প্ৰস্তুত কৰি মানে উলিয়াইছিল এতিয়া সেইবোৰৰ পৰা আমি মানে শিকিবলৈ পাও যে মানে হাজাৰটা পদ আহিলেও আমি আহ নিজৰ মানে যি লক্ষ্ থাকে তাৰ সেইটো আমি কেনেদৰে গণ কৰিব পাৰো তাত তাৰ প্ৰতি মানে আমি এ অতুত থাকিব লাগে
উম
অ কথা কৈছা হয় হয় এতিয়া তুমি যিদৰে থমাচ আলফা এডিশনৰ কথা ক'লা সেইটো তেনেদৰে মান নে প্ৰতিজন মানুহে ভাবিব লাগে যে মই এইটো কাম কৰিমেই এই বস্তুটো মই মানে বিজ্ঞানীসকলে যেনেদৰে ভাবে যে মই এইটো যেনে তেনেহ'লেও উদ্ভাৱন কৰিমেই আচলতে আচলতে তুমি যে ক'লা সেই মানে বেয়া পথত যাব নালাগে সেইটো কিন্তু বহুত ভাল কথা ক'লা তুমি কাৰণ বেয়া পথত যেতিয়া যোৱা যায় মানে সেইটো আচলতে লক্ষ্যটো পূৰণ হ'লেও বেয়া কাম, বেয়া কাম কৰি যদি তুমি লক্ষ্যটো পূৰণ কৰাও কিন্তু, তাৰ পৰা তুমি শান্তি নাপাবা আকৌ, মানে তুমি জীৱনত এ, এদিন এনেকুৱা সময় আহিব মানে তুমি ভাবিবা যে, অ মই এইখিনিত ভুল কৰিলো হয়, মই সৎ পথত যোৱাই ভাল আছিল, তেনেকুৱা আগতে লাগিব আচলতে। উম, সেইবাবে আমি মানে সৎ পথত থাকি আমি, নিজৰ কৰিবলগীয়া কামখিনি কৰি, নিয়মিতভাৱে আমি লক্ষ্যটোৰ প্ৰতি মানে, একদম ধুনীয়াকে আগবাঢ়ি যাব লাগে আৰু লক্ষ্য আমি যেনেদৰে দৰে নহ'লেও মানে হেৰি কৰিবই লাগে, সটো উপনীত লক্ষ্য
হয়, হয়, হয়।
আৰু বেছি নকওঁ আৰু মানে তোমাৰ এতিয়া লক্ষ্যৰ প্ৰতি লক্ষ্যৰ কথা যে ক'লো লক্ষ্য লক্ষ্যতো এতিয়া মানে আমি সৰুতে কিছুমান ল'ৰা-ছোৱালীয়ে আকৌ ভাবে যে মই মানে লক্ষ্যতো লয়, মই আমুকটো কৰিম বুলি, কিন্তু তেওঁলোকে সেই কামটো নকৰে আকৌ। মানে তেওঁলোকে এ, মানে পাহৰি যায়, পাহৰি যায় যে মই সেইবোৰ কথা পাহৰি যায়, আচলতে সেইটো কথা নহয়, লক্ষ্যতো যেতিয়া তুমি আহ, লক্ষ্যতো যে তুমি ৰাখিবা, এইটো কাম মই কৰিম বুলি, এবাৰ যেতিয়া ভাবিবা, সেই কথাটো আৰু মানে পাহৰিব নালাগে আৰু একদম তোমাৰ নিজৰ এটা কনফিডেন্স থাকিব লাগে যে, মই এই কামটো কৰি দেখুৱামেই। সেইবুলি মানে থাকিব লাগে আচলতে, উম, ঠিক সেয়াই তোমাৰ লগত কথা পাতি আ জি ভালেই লাগিল বাৰু, তোমাৰ পৰা নজনা এটা-দুটা কথা জানিব পাৰিলো, আৰু বহুত খিনি তোমাৰ পৰা মানে জানিব পাৰিলো আৰু। বাকী আজিলৈ হ'ব দিয়া।
হয় হয় হ'ব দিয়া।